হেল্ল', জুবি কৈ আছা? হয়, কি খবৰ?
ভাল, ভাল।
অহ, মই ভাল, ক'ৰ পৰা তুমি
অ মই ইয়াতে চংচাৰি, হয়।
কৰি পঢ়ি আছা না, কিবা যব কৰি আছা?
অ বৰ্তমানটো পঢ়ি আছোঁ।
কি পঢ়ি আছা?
মই ডিগ্ৰী কৰি আছো।
ডিগ্ৰী কিহত? মোৰটো বুচ্ছিনেছ।
হয়, নেকি।
হম', হম। মোৰ শ্বিফ্টটো ছিক্সৰ আছে। এই চিপছটো চলাই আছো।
হয়', ভাল', ভাল।
তুমি কিহৰ ডিগ্ৰী লৈ আছা।
মই। মই অঁ মে চত।
মেটছত।
হয়।
ভালে দেখোন মেথছটো চাবজেক্ট বহুত হাৰ্ড চাবজেক্ট হয় পৰা তুমি সেইটো দেখি ডিগ্ৰী লৈ আছা মেথছত।
উম মই তানোতো ময়ো- পাই আছো এতিয়া।
এইটো টান পাই আছে চব টানতো হ'বই চাবজেক্ট মেথছ আৰু ছাইন্স হেভি টান।
আপুনি কৰ হয়?
মই গুৱাহাটীৰ হয়, অৰিজিনেল তুমি?
গুৱাহাটীৰ কৰ?
গুৱাহাটী মালিগাঁও।
গুৱাহাটীৰ মালিগাঁও নেকি।
হয় হয়।
আচ্ছা।
তুমি কি অৰিজিনেল ইয়াৰ নেকি গুৱাহাটীৰে।
অ।
চাংচাৰী কলো ন আপোনাক।
হয় চাংচাৰি চাংচাৰি।
হয়।
আৰু বাকী ঘৰত কোন কোন আছে?
আছে।
মোৰ ঘৰত আছে দেউতা মা মৰ ভাইটি আৰু দগ এটা আছে।
অ অ ভালেই। আপুনি কেতিয়াৰ পৰা আছে এইটোত।
এইটোত মই- কাৰিয়াত চাৰি পাঁচদিন হ'ল, এই যোনটো আপোনাৰ এজন আছে মানিচা তাৰ লগত চিনাকি আছিলে, সিয়ে মোক ক'লে যে কি তুমি কৰিব পাৰিবা ফ্ৰী টাইমত। ঠিক আছে দিয়া কৰি থাকো।
মনিচা মোৰ ওৱান ওইক হ'ল।
ম মণিক খোল পেমেণ্ট পালা নেকি মণিকৰ
অহ পাইছো
কিমান দিলে
নাইনটিন হাণ্ড্ৰেড মান দিলে
ওৱন উৱিকৰ না
অ
ঠিকে আছে ভালে আছ
ওৱান উৱিকত কে অলপ বেছি আৰু আপোনাৰ
বুজা নাই কি ক'লে
আপোনাৰ
না মোৰতো আহিবহে ন পামহে
আছে নে কি
প্ৰচেচিঙত আছে ছিক্সটিন হানড্ৰেড
অ' ভালেইছোন
তোমাৰহে ভাল মই কি কলা
চাৰি দিনত ছিক্সটিন হানড্ৰেড আহিলে ভালে চোন
হ'ব আৰু মই অলপ বেছি ৰা ৰাতিও কথা পাতো মই নটা দহটাৰ পিছত যোনে কথা পাতিব বিচাৰে কথা পতা হয় সেইটো টাইমত ফ্ৰী থাকো সেইটো আমাৰ এই যে যি এতিয়াতো মই ফ্ৰী আছিলো এতিয়া জাষ্ট সেইকাৰণে মই গ্ৰুপত দিলো কোনো ৰেছপন্স কৰা মানে মেছেজ দিলো যে চাও তুমি ৰেছপন্স কৰিছা
অ অ অ
পাতিছিলো আজি খা বাপ প্ৰভাৱ ইমান প্ৰশ্ন সোধে মোক কাপোৰৰ বিজনেছটো কৰ'ৰ পৰা আৰম্ভ কৰিছা কেনে হয় কি মাৰ্জিন মই আপুনি কাপোৰৰ বিজনেছ কৰিব নেকি নাই নাই মই চাকৰি কৰিম ত আপুনি কিয় সুধিছে ইমান প্ৰশ্ন মোক নাই অলপ এক্সপিৰিয়েঞ্চ পালো আপোনাৰ পৰা সেইটো হয়
আৰু ইয়াত যিহেতু ইটোৱে হয় কথা পতা এইকাৰণে সুধিছে আৰু
আৰু এইটো বা কিমান মাৰ্জিন কিমান লচ ৰিটাৰ্ণ দিয়ে ন নাই
কি কথা পাতিব নহলে আপোনাক আৰু সিকাৰণেহে পাতি আছে
সেদিন কথা পাতি আছে, আৰু কি কথা পাতিব আৰু।
তাকেইহে। আপোনাৰ থাৰ্টিটা কল হ'ল নে নাই?
থাৰ্টিটা কল হোৱা নাই এতিয়ালৈকে। বাকী আছে
দেবতে, মানে মই, আহ মই, তেতিয়া মন যায়। অ' ব'ৰ হলে আৰু বেছিকে দি
বেছিকে ব'ৰ হ'লে।
অ' অ'।
নাই এতিয়া কি ক্লাছ বন্ধ নেকি তোমাৰ? ধাৰলে দিছে।
অ'।
তুমি কাৰোবাক ৰেফাৰ কৰিছা নেকি বেছিভাগ অকলে কৰি আছা? এটাক কৰিছা নেক
নাই মই তিনিজন চাৰিজনক কৰিছোঁ, পাঁচজনে হল চাগে।
অ' সেহতেওঁ কৰি আছে চাগে?
কৰি আছে, অলপ অলপ কৰি আছে। গম নাপাওঁ মই নাই মই গ্ৰুপেই দিয়া নাই সিহতক লিংক টো চে। চেয়াৰ কৰিব পাহিৰিছো পাহৰিছো মানে।
অও। আৰু বাকী পিছত। কোৱাহ?
তুমি কি কি টাস্ক কৰি আছা? নে অনলি ফোন এ ফ্ৰেণ্ড কৰি আছা?
কিবা ট্ৰান্সলেট এটা আছে আছামিজ ট্ৰান্সলেট।
ট্ৰান্সপেট ট্ৰান্সলেট।
ট্ৰান্সলেট
ট্ৰান্সলেট কি হয়? মানে কি হয় এইটো?
এইটো আমাক অনলি সিহঁতে ইংলিছত লিখি দিয়ে এইটো অসমীয়াত ট্ৰেঞ্চলেট কৰি দিব লাগে।
সেইটোও আছে নেকি।
তোমাৰ কেতিয়া হয় যেতিয়া ৰেফাৰেঞ্চ দছটাৰ ওপৰত হৈ যায়। মই বাৰটা কৰিছো। আৰু চাৰিটা পাঁচটা আছে। আছে মোৰ বিছ মোৰ বিজনিছ গ্ৰু। ওপৰত তাতে যিমান ল'ৰা ছোৱালী আছে চব ষ্টুডেণ্ট হয় চিফ্টৰ হয় না। অই গ্ৰুপত দি দিছো মই। বা দাদা হামক' ভি কৰনা হে ভাইয়া হামক' বি কৰনা হে।
সেইটো কেনেকুৱা হয় ট্ৰানচক্রিপচনটো মানে চৰি।
ট্ৰান্সলেট টো মানে সেহতে আমাক। লিখি পঠাই দিয়ে ইংলিছত। সেইটো কৰিব লাগে হয় হয় মানে টাইপিং কৰিব লাগে ক মানি চ দিছে সি মানে ইংলিছত লিখি পঠাব! বাছ অসমীয়ীয়া ট্ৰাইপিং কৰি সিহঁতক পঠাব লাগিব।
আচ্ছা। ভালেচোন মই ট্ৰাস্কৃপচন কৰি আছো।
আছা নে কি
অ।
সেইটোত কি হেৰিটোত কিমান পেমেণ্ট দি আছে তোমাক?
পেমেণ্ট জিকে হানড্ৰেড পাৰ আৰু কিন্তু বহুত টাইম লেগে। বুত বেয়ে টাইম লাগে আৰু এইটোত অ বহুত টাইম লাগি যায়।
এইটোতো এনেকে দি আছে চছেম এনেকেফটিন হাণ্ড্ৰেড ছিক্টিন হাণ্ড্ৰেড কে দি আছে। বা সেইটোতো মোৰ কাম মোৰ বেছি লাগে ন! ট্ৰেকিং কৰিবৰ লাগে ণ মই
টাইম লাগে নেকি আপোনাৰ বহুত?
লাগিব অসমীয়া লিখা আৰু ইংলিছ ইংলিছ যোনটো মানুহে ইংলিছ লিখে পতককে সি এছ এম এছ টাইপিং কৰি অলপ টাইমতটো লাগিবই।
অ অ অ সেইটো হয় বাৰু।
টো প্ৰেক্টিচৰ কথা নয় প্ৰেক্টিচটো নাই মোৰ লগত। তোমাৰ ট্ৰেসলেটৰটো?
আহ!
সেইটো মোৰ তিনিদিনমান হ'ল।
অঁ লাহে লাহে হ'ব মই এইটোতো কালিয়ে হেৰি হ'ল ত'
আৰম্ভ কৰিছে? কষ্ট আৰু কি ঘৰত বৰি ব আৰু কষ্ট কৰি আছে সটোয়োৱে আৰু ক'তবাত যাবই নালাগে।
নহয় নহয় মই আছোচখ অলপ প্ৰব্লেম পাইছিলো আগতে কেতিয়াও পাওঁ সেইটোত অলপ টাইম লাগে আৰু স্পীডটো নাই আহিছে এতিয়া সেইটো
স্পীডটোতো আমাৰো নাই সেইটো কাৰণ মোৰো অলপ টাইম লাগে! তুমি কিহত লেপটপত কৰি আছ ন মোবাইলত কৰি আছো?
ফোনত।
ত পৰি আছ নেকি মই লেপটপত পৰি আছো সেইকাৰণে।
অ লেপটপ তো আৰু টাইম লাগিব।
মোৰ মোবাইলত টাইম নহ'ব কিয় মোৰ মবাইলত কাম থাকে, কোনোবা মেছেজ আহি যায় সেইটো চাব লাগে! কাষ্টমাৰ ফোন আহি যায়।
আপুনি কিহৰ বিছনেছ আছে আপোনাৰ অননলাইন
চগত অপচন আমাৰ ষ্ট'ৰ আছে আজৰাত আৰু তই মিউজিয়াত খুলি আছো
ৱাও কি নাম হয় কওকচোন
ৱ্ডা চিফট
আচ্ছা ঠিক ভালে, কেতিয়াৰ পৰা কৰিছে, মই আপোনাক এই কাপোৰ বিজনেচৰ কথাই সুধিলো
পৰা ষ্টাৰ্ট কৰিছো
আচ্ছা
হয়
আপুনি মালিগাঁৱত থাকে বুলি কৈছিল ন মালিগাঁৱৰ ক'ত থাকে আপুনি আমাৰ আলহী আছে মানে
কৰৰুণা চিনেমল বেক চাইড কামাখ্যা কৰ চাল কামাখ্যা মন্দিৰ যোৱা ৰাস্তা, আ পাণ্ডুৰ ফালে।
আচ্ছা ভালেই দিয়ক
উ
আমাৰ এইখিনিত উম বিজি কলনি হয় হয় উ
আৰু
আৰু কওক আপুনি
এ মই কি কোৱা এতিয়া মইতো তোমাহে বেছি কথা পতা মই মানে মই কো গতি কি মোৰ যোনটো যোনটো মই কথা পাতিব লাগে, মই তো খ কাষ্টমাৰ লগতে কথা পা তুমিতো তোমাৰ তোমাৰ বনাই নাই কেনেকা কথা পাতিম তোমাক কোনবা আহিলে যে কওঁতে বুজাই দিব প নাই কাৰ পৰা আইচা তা ছাত ত এনেকে কিবা দেখাই দিম ম
কিহৰ আছে কওকচোন অলপমান কি কি আছে অ কাপোৰত কি কি আছে অ কাপোৰত কি কি আ অ
এতিয়াতো ফুল চামৰ আইটেম
কি কি চোলা আছে
উ এতিয়া জিন্স আছে চাৰৰ্চ আছে বেগী আছে টপ ক্ৰপ প্লাজো বিলাক চব আছে চব এ টো যেপ টাইটেম আছে চামাৰৰ
চামাৰৰ কৰ পৰা আনে আপুনি এইবোৰ গুৱাহাটী নে বাহিৰৰ পৰা
এইটো আউট অফ ইণ্ডিয়া পৰা আহে
আউট অফ ইণ্ডিয়া বা ক' পৰা অ আচ্ছা ভালে ন মানে
টু থাউজেনড টুৱেটি ফ'ৰ পৰা ষ্টাৰ্ কৰিছো তিল নাও চলি আছে
অ ভালে
এইটো খুলি ন অনলাইনত চেল ভাল হয় আমাৰ অফলাইনৰ চেল ভাল হয় আমাৰ এতি ৰ্থী আজাত যত মুষ্ট তাৰ ওচৰতে ডনবস্ক ইউনিভাৰ্চিটি আৰু গিজানন্দ ইউনিভাৰ্চিটি আছে ত দুটাই ইউনিভাৰচিটি ফুল অ তাতে আছে ততে খুব ধুনীয়া ট্ৰাইব মানুহ আছে সিহঁতে পচন্দ কৰে বুলে কাপোৰ চাপোৰ পিন্ধি
অ এইটোৱে ধৰক ছাত্ৰ ছাত্ৰীসকলে যাব পাৰিব মানে ধৰক
সেইটো ষ্টুডেন্ট কেইটা আহে সেবিলাক ল'বৰ কাৰণে কিনিবৰ কাৰণে শ্বপিং কৰিব কাৰণে সিহঁত ত মই চাকৰি দিও তই সোমাই থাক কাম কৰি থাকা
কিহত সোমাই দিছে আপুনি
হয়
অ ইয়াতে অ অ অ ভালেই কৰিছে দিয়ক আপুনি নহলে আৰু ৰেফাৰেঞ্চ পাব আৰু অ ভালেই
আৰু
আৰু আৰু আপোনাৰতো কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হবচোন আপোনাৰ ওচৰতে
এইটোতো মানডেৰ পৰা আৰম্ভ হব আজি লাষ্ট আজি মানে লাষ্ট পৰশু পৰা আজি মানে উঠিব নিদিয়ে সম্ভৱ আজি মানে বন্ধ কৰি দিব গেট সতে উঠিব নিদিয়ে ৰাতি পিছত
অ
ইনে গাড়ী চাৰি চলাব নিদিব পাৰে যোনে পাচ চ মানে পুজা নাই
অম্ববাচী মেলা চাব গৈ পাইছে নে
যোৱাকালি যোৱাকালি ৰাতি তিনটা বজাত গৈছো মই আজৰা পৰা
আপুনি আজাৰৰ হয়
ন মই একচেলি য'ত মোৰ ষ্ট'ৰ য'ত মোৰ দোকান তেটা লৈ লৈছো মই মোৰ ষ্টাফ থাকে মই থাকো সেইকাৰণ সদায় সদায় অহা যোৱা কৰা মালিক পৰা আজৰা ৰাস্তা জাম কেতিয়াবা ক্লাইণ্ট আহি যায় ফতক ঘূৰি চুৰি গুচি যায় সেইকাৰণে ওচৰতে ললো ওচৰতে থাকিলো আৰু
অ অ অ ভাল দিয়জাৰ ইমানহয় ধৰ মানেফিক নাপায়তো ইমান এটা মান মই গৈছিলো কেইদিনমান মৰ্ণিঙত কিবা এটা কৰিছিলে উ ত নাপাই পোৱা নাছিল ঘৰ
হয় সদায় ট্ৰেফিক নাথাকে কেতিয়াবা কেতিয়াবা ট্ৰেফিক থাকে কেতিয়াবা বৰষুণ দি দিয়ে কেতিয়াবা ৰাস্তা জাম এই এইকেইদিনো ৰাস্তা ফুল জাম চলি আছে ৰাস্তা বনাই আছে অকল
হয় হয়